হেল্ল' অ', শুনিছোঁ শুনিছোঁ অ', শুনিছোঁ কি কৰিছা?
এইয়াই এনে ৰাস্তাতে ইফালৰ পৰা সিফালে ঘূৰি ফুহিছো তুমি?
অ', মই এই ছোৱালী কিবা হোমৱৰ্ক অলপ কৰিবলৈ দিছে আছিলে তাকে কৰাই আছোঁ, ৰাতি অলপমান মোৰ সময় নহয় ভাত পানী বনাওতে মেলোতে নে। সেইকাৰণে মানে এই দিলে পোহৰে কৰাই মেলি থৈ দিওঁ আৰু তাইক। বাকী ভালে আছা?
ভালেই-ভালেই, তোমাৰ ভাল নহয়?
অ ভাল-ভাল, ঘৰত ভাল নহয়?
উম ভালে-ভালে।
অ মা দেউতা ভালে আছে?
বৰ্তমান ভালে আছে বাৰু।
ছোৱালী কিমান ডাঙৰ হল
অ ছোৱালী এইবাৰ ক্লাছ থ্ৰী, একজাম চলি আছে আজি এডাই হৈছে আৰু।
অ', অ', অ', আমাৰ ছোৱালীয়ে তোমাৰ ছোৱালীয়ে সমান এই মানে উম, বয়স আমাৰ এইওঁ অ', অ' এইওঁ তৃতীয় শ্ৰেণীৰ সিহঁতৰ একজাম শেষ হল বাৰু। তাৰপৰা এইবোৰ হে এই প্ৰাইভেটত দিয়া হৈছে যেন ঢেৰ হম হৱৰ্ক কৰিবলৈ দিয়া আৰু হোমৱৰ্ক বো কৰি নিনিলে মানে কি হয় পিছদিনা ফুলত পিতে তাৰ পৰা মানে কি আৰু তোমাৰ এইবোৰ তুমি নিজে পাইছা নহয় চাগে খুব দেখুৱাই মেলি থাকিব লাগে যে। সেইকাৰণে মানে কি হয় ৰাতি উম মই ৰাতি ভাত পানী বনাওঁ, আমাৰ মানে বৰতীয়া হৈ আছে। মানুহ ধুকালে, মানুহ এজনী। তাৰপৰা সেইকাৰণে মানে মই সোনকালে বৰতীয়া ভাত বনাব লাগে কাৰণে তাইক দেখুৱাবলৈ নহয়। কাৰণে এতিয়াই দেখুৱাই মেলি দিওঁ আৰু। আজৰি হৈ থাকো সেয়া কৰি মেলি পেলাই। আজি আমাৰ ন-ন দিন হ'ল, কাইলৈ দহ দিন। কাইৰ পৰা যাব আৰু চোৱা।
অ-অ মই এই দুদিন অকমান ছোৱালীক পঢ়াব নালাগে আৰু, মানে একজাম এটাই হৈছেহে যে আজি।
অ আজি এদাই হৈছেহে যে, অ, হয়-হয়।
কাইলে-কাইলৈ আমাৰ চোৱলি যাবই চাগে বাইদেউহঁতৰ ঘৰলৈ।
অ বাইদেউ, হলে যাব ন? অ-অ-অ তাৰপা হেৰি
মানুহজন ঘৰত নাই নহয় হেৰিয়তহে কাম কৰি আছে। বাহিৰত।
অ কিমান দিন হ'ল যোৱা? বাহিৰ-বাহিৰলৈ যোৱা কিমান দিন হ'ল?
তোমাৰ মাতো অহা নাই, কিবা লাগি-লাগি আহিছে, অকমান হেৰি নেটৱ
অ অ ৰবা মই ওলাই দিছো বাৰু, অকণ বাহিৰলৈ ওলাই যোৱা। তোমাৰ মানুহজন বাহিৰলৈ যোৱা কিমান কিমান দিন হ'ল?
এ এতিয়া তোমাৰ এমাহ হব আৰু এ এতিয়া দুই তাৰিখ পালে মানে এমাহ হ'ব। এ বৰ দিগদাৰ অ তাৰ নেটৱৰ্ক নাপায়। তোমাৰ এদিনৰ মূৰত, দুদিনৰ মূৰত, তিনিদিনৰ মূৰত, এনেকে ফোন কৰে। কালি ফোন নকৰিলে দেই আজিহে এতিয়া অলপ আগত ফোন কৰিছিলে, কথা পাতি উঠিছোহে।
অ। এ চিন্তাও লাগে চাগে আৰু নে?
চিন্তা লাগে ত। বি এছ এন এলৰ বি এছ এন এৰো তোমাৰ নেটৱৰ্ক নাপায় আনকি। বাকী বিলাকতো নেটৱৰ্ক নাপায় নাপায়ে। বি এছ এন এল টো নেটৱৰ্কে নাপায়।
উ এ বৰ চিন্তা লাগে আৰু এইবোৰ দোৰনিত থকা মানুহ ফোন চোনতটো নাপালে ন। বেলেগতো নাই ফোন টো পাই থাকিলেও ভাল লাগে।
অ মই কৈছো দুমাহে থাকা। তাৰপিছত তাত থাকিব নালাগে যে মালিক যাবইে বোলে দুমাহৰ পিছত, দুমাহে যেন তেনে থাকিম আৰু। ঠাণ্ডা-ঠাণ্ডাাত বহুত ঠাণ্ডা তোমাৰ থাকিবই নোৱাৰি বোলে।
অ তাত ঠাণ্ডা। অ। সি ঠাণ্ডা কাপোৰ-চাপোৰ নিছিলে নেকি?
কাপোৰ নিবলৈ নাপালে, তাৰপৰা মালিকে কিনি দিছে বুলি কৈছে বাৰু। তেনেকে কাপোৰ কিন মানে আমি নাজানো নহয়, ইমান ঠাণ্ডা হ'ব বুলি। ময়ো দি নপঠিয়ালো, অকালে আকৌ যিমান যি হ'লে লৈ যায় মানে পটকে। দৰকাৰ হয় বুলি।
অহ, আৰু তুমি ইয়াত ইমান গৰম কেলেনো ভাবিছা সেইটো কথা।
অহ, তই মোক কৈছে তুমি আগতে দি পঠোৱা, এইবাৰ কি বুলি নিদিলা নিদালা। মই বোলো হ'ব দিয়া মালিককে কিনিবলৈ কোৱা লাগিলে দৰমহা পইচা তাকে কাটক তাৰপা মানে তাৰ একো নেটচ একো নচলেই যে, ইয়াৰ পৰা মাৰি দিবলৈ সি
ফোনতো কথা পাতিব নোৱাৰি নে, মেছেজ চেছেজো কৰিব নোৱাৰি ন।
ফোন, মেছেজ একো নাযায়েই তোমাৰ।
অ দিগদাৰ হয় আৰু দে। তেনেকুৱা জেগাত থাকিলে। ঘৰত চিন্তা হৈ থাকে নহয় মানুহবকৰ।
তাকে সিক কছে মই এয়া পইচা থাকিব পইচা তোৰ মানে একো নহয়। মালিকৰ পৰা কেচ পইচা লৈ লওঁ বোলো। পিছত দৰমহৰ পৰা ক কাতিবলৈ কৈ দিবি আৰু, এতিয়া উপায়ো নাই নহয় তেনেকে নকলে।
হয়-হয়-হয়
অ তুমি এটা কিবা-কিবি কৰি থাক নে ঘৰত? এনেই অকল হাউচ ৱাইফে হৈ আছ।
এ হউচ ওৱাভে। তোমাৰ একো কাম বন নাই। একো কাম বনাই মানে আৰু কি এওঁ ঘৰত নাথাকে যেন। তাৰপৰা ছোৱালী স্কুললৈ যায় আৰু সেয়া। মই ঘৰতে, মই মানে মোৰ এইবোৰ কিমাম নিজে কিবা এটা কৰিবলৈ ইমান মন যায় জানানে, নিজৰ খৰচখিনি উলিয়াব লাগে। বেলেগতো বাদ দিয়া। নিজৰকৈ মোবাইলৰ ৰিচাৰ্ডটো, পিন‌ এটা, কিবা-কিবি।
অহ, তুমি এনেই ঘৰত বহি আচা আচাৰ বনাব পাৰা দেখোন, আচাৰ বনাই পেলাই তুমি আৰামত বিক্ৰী কৰি থাকিব পাৰা দেখোন।
তুমি কিবা কৰি আছা নে কিনো?
মই আচাৰ বনাও নহয়, আচাৰো বনাও, কেতিয়াবা কাপোৰ তাত শালো, তাতো বওঁ যে। এখন দুখন তাকে বিক্ৰী কৰো কিন্তু আচাৰো মানে তোমাৰ মোৰ পুৰা ডেইলি আৰু ডেইলিটো ডেইলি দিয়া। দিয়াৰ নিচিনায়ে হয়।
অহ, তুমি আচাৰ বনোৱা ন।
বনাও অহ, এই তোমাৰ সেই ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যনটো যদি তুমি কৰি লোৱা, তুমি বনালেও মানে তোমাৰ একো পেলনি নহয় মানে, তোমাৰ ঘৰৰ পৰা আহি উঠাই লৈ গুচি যায় মানে।
অহ, সেইটো কান মানে কেনেকে ক'ত ৰেজিষ্ট্ৰচন কৰিব লাগেনো সেই কামটো।
এ বাইদেউ এজনীয়ে, হেৰিত
এই কৰি দিয়ে, অহ ভিও গোটৰ এনেকে বাইদেউ এজনী, অহ ভিও গোটৰ অহ।
অহ, তুমি কৰি ললা ন, সেইটো ঠিকে আছে তুমি তেনেহ'লে কিবা এটা ইনকাম কৰি আছা।
উম। এনে ধুই মানে এইটো আচাৰতো তোমাৰ বহুত হেৰি, তুমি এনেকৈ পেকেট ছিষ্টেমতো কৰিব পাৰা বটল চিষ্ট মই কৰিব পৰা, পেকেট ছিষ্টেম কৰিলে মানে সেই দহটকীয়া পেটত তুমি আমৰ খুব বেছি দুই তিনি পিছ ভৰাই ভৰাই দিলা। ভৰাই পেলাই পেকিং কৰি বিক্ৰী কৰি দিলা, সেইটোতে তুমি এতিয়া এশ, দহ টকা দহ টকা পেকেট পালা নে নাই।
অহ, অহ।
আধা কেজি আমেটো তোমাৰ নাই কমেও তোমাৰ পঞ্চাশটা পেকেট হ'ব। তেনেকে মানে তুমি যদি কৰা, তোমাৰ নিজৰে লাভ এটা হৈ থাকে।
এ অহ, বটল কিমান লোৱা বটল কেইটকাকে দিয়া।
বটল তোমাৰ চাইছ লৈ, এটা তোমাৰ ত্ৰিশ টকীয়া আছে এটা পঞ্চাশ টকা। এতিয়া এনে, এটা এশ টকীয়া তেনেকে আৰু সৰু সুৰাকে। কিন্তু নিজৰ নিজৰ বস্তু অহ, নিজৰ বস্তু চস্তু আনিবলৈ আৰামত চলি থাকে আৰু।
অহ, এ মই মানে কি ভাবিছোঁ গম পাইছা নে নাই। এইবোৰ মানে কি এই ইণ্ডাষ্ট তিচ ইণ্ডাষ্ট্ৰিবোৰ আজিকালি খুব গাঁৱে গাঁৱে কৰি আছে গম পোৱা নাই? আমি ইমান বিশেষ নাজানো আমাৰ আমাৰ ইয়াত নাই কিন্তু আমাৰ ইয়াৰে বোৱাৰী এজনী মানে অলপ দূৰণিত হয়। তপ পৰা ধৰা উম, দশ পোন্ধৰ কিলোমিটাৰ মান দূৰণিত হয়। তাত মানে ইণ্ডাষ্ট্ৰি খুলিছে, কিন্তু আমাৰ ইমান দূৰণীলৈ যাবলৈ অকমান অসুবিধা হয় মানে, কিন্তু তাই কি হ'ল জেগাতো তাত পালে তাত মানুহ পালে সেইকাৰণে মানে তাই আডাৰ তেতিয়া নবয়ে ছজনী মান মানুহ তোমাৰ ইণ্ডাষ্ট্ৰিটোত খুলি মানে সোমোৱাই এইবোৰ মেচিন, মানে মেচিন চিলাব লাগে। মেচিনে কাপোৰ আনে মানে কাপোৰ চিলাই তাৰ পৰাই যেনিবা সিহঁতে বেচে, তাতে মানুহ আহে মানে মানুহে কিবা এইবোৰ কোম্পানীৰ নিচিনা মানুহ আহি পেলাই মানে বস্তু সেইখিনি লৈ গুচি যায়হি আৰু বহুত প্ৰফিট কিন্তু তোমাৰ কি হয় গম পোৱা নে, আমাৰ এতিয়া মানে অকলশৰীয়া মানুহ ছোৱালীক এৰি থৈ তুমি যাব নোৱাৰা। সেইকাৰণে মানে মোৰ অলপ দিগদাৰ হয়। কিন্তু মই এতিয়া কি ভাবিছোঁ গম পোৱা নে গৰমত। এ এমাহ দিনতো মোৰো, এই তেনেকে এৰি মেলি থৈ অকনমান ডাঙৰ হৈছে। ঘৰত থাকিব ওচৰতে ক'কা গৈ আইতা ঘৰত আছে যেতিয়া তেনেকে থাকিব বোলো থাকা পিছত, মই হেৰি এবাৰ যাম বুলি ভাবিছোঁ, এই ধৰা বেলেগ কাৰণে
বেলে নিজৰ খচো কাৰণ আমাৰ সেই আমাৰ দেউৰী আমাৰ জাতি বিলাকৰ তোমাৰ সেই মইনা তাঁতশাল যে। মইনা তাঁতশাল আহিছে নহয়, প্ৰতি খিনি মানুহে মানে এটা এটা পাইছে মানে গুড ছিষ্টেমাৰ আমাৰ এতিয়া আমি নতুন নতুনকে আমি এপ্লিকেশ্যন দি ছো কিন্তু আমাৰ চিএফ যোনটো চি এ মানে হে তোমাৰ চিপ হেৰি, আমাক খবৰ দিম বুলি কৈছে যদি মানে পাওঁ তেতিয়া আমাক খবৰ দিব আৰু মানে।
সেই কিন্তু বাকী খিনি চবেই তোমাৰ পাই গল। অকল আমাৰ গ্ৰোপটোহে পাবলে আছে বাকী তোমাৰ আমাৰ এইখিনি আমাৰ মা হঁতেও পালে নহয় আমাৰ মাহঁতৰ গ্ৰোপটো বেলেগ।
অ', অ', অ', অ', অ', বাকী হেৰি নহয় এইটো কি আমাৰ ইয়াতো মানে তেনেকুৱা তোমালোকৰ নিচিনা মানুহৰ এই গোটেই চবৰ গাঁৱে গাঁৱে মানে ঘৰে ঘৰে পাইছে গৈ
অ', এই দে এতিয়া সেই মেচিন টো পাইছে পাইছে ভালেই ইিহঁতৰ আকৌ সূতা চূতা চব পাইছে নহয়। সূতাও পায় তোমাৰ এতিয়া প্ৰতি দশজনী মানুহৰ দশ এ তোমাৰ দশ ধূপ মানে এ ধূপ আহিছে এ এ ধূপতো নাই কমেও বাৰ বাৰমুঠি থাকে তাৰ বাকী তেনেকুৱা তিন ধুপ চাই থুপ আহিলে দেখোন কিমান লাভ হৈছে চোৱাচোন তুমি নিজে সূতা কিনিব নালাগে, মেচিন আনিব নালাগে আনকি ঘৰ পৰ্যন্তলৈকে তোমাৰ দিছে।
হে অ, চোৱা মই পাই তাঁতশালযোৰ ওচৰৰ পৰা দেখা নাই কেনেকুৱা জানো মেচিন খালৰ নিচিনা নিকি?
এই আমাৰ এইখিনিত এতিয়া হেৰিয় লখীয়া তুমি এদিনত তুমি সেইখন তাঁতশালত পঞ্চাছখন আছে আছে আমাৰ এখনত দুখন তিনিখন এতিয়া নতুনকে বঢ়াই
আমাৰ অ, আমাৰ এইখিনিতো আছে মানে আহিছে বুলি কোৱা শুনিছো অকমান দূৰণি হয় বাৰু তেওঁ হেৰি দেখাই দিয়া নাই মানে মোৰ এদিন চাবলে মন আছে শাল জোনো কেনেকুৱা
অ', আমাৰ ইয়াত চাব পাৰিবা এদিনত তোমাৰ পঞ্চাশখন গামোচা বব পায় বুলি কৈছে কিন্তু মই আজিলৈকে হেৰি কৰাগে নাই। এ আমাৰ মা হঁতৰ মাহঁতে এতিয়া প্ৰশিক্ষণ দিবলৈ আহিব মানে নতুনকে।
অ', পঞ্চাশখন?
অ' এদিনত তোমাৰ পঞ্চাছখন বব পাৰে। উম, অ', আৰু এতি তুমি দশজনী মানুহে তুমি অকলে টানিব নালাগে নহয় গামোচা সেই মেচিনটো তুমি তোমাৰ ভাগৰ লাগিলে বেলেগ এজনীয়ে টানিলে আকৌ বেলেগ এজনীৰ ভাগৰ লাগিলে, বেলেগ এজনীয়ে টানিলে। সেই তেনেকুৱা মানে বহুত লাভ হয় বহুত বহুত আমাৰ নিচিনা মানে নাইকিয়া মানুহে তেনেকে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ বিজনেছ কৰি আৰাম চলিব পাৰি সেই মেচিনটো থাকিলে মানে। আৰু একচুৱেলি একচুৱেলি আমাৰ - আমাৰ মানুহৰ কাপোৰবোৰ বেচি পলৈ বেছি ভাল, এযোৰ কাপোৰতে তিনি হেজাৰ চাৰে তিনি হেজাৰ চাৰে চাৰি হেজাৰ এনেকে আমি এতি এখন মেখেলা কিনিবলৈ যাব নোৱাৰো। মই মেখেলা-মেখেলা লগাই থৈছো।
অ', অ', তোমালোকৰ মেখেলা বোৰ বহুত দীঘল দীঘল একে লাগে নহয় বহুত ডাম ন' সেইবোৰ মেখেলাও?
এ তোমাৰ এখন মেখেলা তোমাৰ বাৰশ পোন্ধৰশ টকা তলে নিদিয়ে আৰু কঁকালত বন্ধাখন তোমাৰ নাই কমেও আ, ছশ টকা তোমাক লাগিবই মানে চিম্পুল বিলাকত, মই এতিয়া দুযোৰ কিনি আনিছোঁ সেইদিনাখনি। এযোৰত পঁচিছশ এযোৰত বাইশ দি কিনি আনিছোঁ কটনৰ মানে।
অ', বহুত
কনিব নো চাদৰ মেখেলা কিনিবলৈ ভাল তুমি এইবোৰ কাপোৰ কিনিব নোৱাৰা মানে ইমানেই দাম, সেইকাৰণে ভাবিছো নিজে এই বৈ পেলাই নিজে পিন্ধোছো নিজে আৰু নিজে বৈ নিজে পিন্ধিলোঁ আকৌ তাত বেচিলেও কিমান পইচা পাম।
অ', অ', সেইটোয়ে বহুত লাভ হয় আৰু তুমি নিজে পিন্ধিলা আকৌ লোককো আৰু তুমি তেনেকে এইটো যোগাযোগ কৰাচোন ইমান খিনি যেতিয়া সুবিধা দিছে হয় নহয় বাৰু সূতা চূতাৰ পৰা ধৰি পেলাই শালৰ পৰা ধৰি আৰু তোমালোকৰ মা হঁতেও ধৰা বব মেলিব জানে তুমিও ভুল
অ', মই ফুল ফুল বোৰ জানো এতিয়া নতুনকে চিৰষত বাচিবলৈ শিকিলোঁ নহয়, এই তেনেকে জানো মানে। নাই নতুনকে ধুনীয়াকে শিকিছো আৰু।
এ তোমালোকৰ মাহঁতেও আগৰ পৰাই বহুত ধুনীয়াকে জানে আৰু।
এ মই কি মানে সৰুতে আহিলোঁ নহয় নাজানো যে। কাপোৰ কানি এতিয়াহে শিকিছো
অ' ইয়াতহে আহি শিকিছা ন তুমি?
অ', ইয়াতে আহিহে শিকিছো।
অ',
সেইটো কথা মানে ঠিক আছে হ'ব দিয়া তুমি পিছত ফোন কৰিবা মইও এই কাম বোৰ কৰো।
অ', ঠিক আছে মই পিছত ফোন কৰিম তেতিয়া দেই তোমাক।
অ', তুমি ফোন এটা মোক কৰি দিবা আগতীয়াকে।
অ', অ', অ', হ'ব হ'ব দিয়া উম, উম,